কি কৰিছ?
এ আছো ক।
গা চা ধূলি।
হে নাই ধোৱা।
কিয় দেৰিকে ধুবি চাগে।
উঠিছোঁহে অলপ আগতে উঠি নেমু, হালধি খাই লৈছোঁ খাই লৈ বহি লৈছোঁ।
কি বনালি?
নাই একো বনোৱাই নাই ইহিত উঠাই নাই।
অ'উঠিব দেৰি কে ন। কিনো কৰিব উঠি লৈ পেলাই এতিয়া। আকৌ লৰা চাগে দেৰিকেও খুইছে। হেৰি অখৰাৰাক কেইটা কৰি আহিলে।
অখৰা কালি এঘাৰটা মানত বা এঘাৰটা চাৰে এঘাৰটা মানে বাজিলে।
অ' দুদিনহে আছে আৰু কাইলৈ। বৃ বৃহস্পতিবাৰলৈকে কৰিব আৰু অ' বৃহস্পতিবাৰে। নামঘৰে হ'ল, হেৰী বাৰলৈকে কৰিব বুধবাৰৰ লৈকে কৰিব।
আজিৰে পৰা ভালকৈ হ'ব আৰু।
অ' ভালকে হোৱাই নাই ন।
এ, হীনো কৰি আছে ক'ব নোৱাৰা আৰু।
এই পঠীয়া ছবিটো নাম গোৱা আছে, তহঁতৰ ল'ৰাক যে ড্ৰেছবিলাক যে আগতে আনি থবলৈ হেৰি কৰি বুকিং কৰি থৈ উঠিবলৈ দিবি।
নাই কালি সি চালেগৈ, এই চন্দন তাত চাইছিলগৈ।
চন্দনৰ তাত অ'। ল'লেই হ'ল আৰু তাৰপা তাৰপা আৰু।
অ', অ'।
আজিহন মন্দিৰলৈ গৈছে বোলা।
অ', অ' নায়েই মানুহ।
চব গৈছে নেকি।
জানো।
তলা মৰা নেকি?
তলা নাই মৰা মানে, দৰ্জা খোলা আছে দেখোন।
কোনোবা আছে চাগে।
উম,
মন্দিৰলৈ যাম বুলি কৈছিলে কালি, ভায়েকৰ বাৰ্থডে আছে বুলি কৈছে।
কেইটা বজাত গ'ল জানো সিহঁতে।
চাৰে নটাত যাম বুলি কৈ আছিলে।
অ'।
বৰদিনকে কালি ফোন কৰি আছিলে হেৰি এ, টম টম গিৰিয়েকে বোলে মা-হেৰিয়াত মানুহ থবলৈ আহিব ৰেল ষ্টেচনত। তাৰপিছত ৰাতিপুৱা ছটা বজাত সিহঁতক ওলাই পেলাই যাবলৈ, এ, ৰাতিপুৱা ছয়টা বজাত মানুহ ওলাই যাব পাৰি নেকি আৰু?
ইয়াই।
অ', ছটা বাজাত মানুহ ওলাই সুৱাৰ পৰা নুঠেই। ছটা বজাত ওলাই যাব পাৰি নেকি? কাপোৰ কানি লৈ পেলাই সিহঁতক তালৈ যাবলৈ দিছে। হ'লেওতো ঘৰখনৰ কাম বন, খোৱা বোৱা হেৰি আছে হয়নে নহয়?
কিজনী ছটা বাজিতে গ'ল কিজানী, মই-মই উঠালে মই উঠালে কিন্তু নাই সিহঁতে।
এ, নাই যোৱা।
হুম?
দেৰিকে কৈছে, চাৰে নটাত যাম বুলি কৈছিলে। ফোন এটা কৰি চাব লাগিব অনুক আজি ৰ। ফোন মোক কৰিবলৈ দিছিলে, কৰি চাম। পাছত আকৌ এতিয়া কি বনাবি।
এতিয়া বনোৱা নাই, উঠিলেহে আ কি খাই।
অ' উঠিলে বনাবি আৰু। খালী চাহ খালি নে, বিস্কুট চাহ খালী? আমাৰতো আজি, আমাৰতো আজি নোখোৱাকে গ'লগৈ। খঙত গৈছে একেবাৰে। মানে কালি ৰাতি মানে ডিমে আলুৱে জোল বনালো।
আহ।
তাৰ পাছত দিমে আলুই আমাৰতো দিনৰে দালি-ভাজি এনেকে আছিলে। তাৰ পাছত ভাতকেইটমান বনালো আমি দিনদাই খালো। ডিমৰ পিঠা-চিঠা বনাই পেলাই, তাৰ পাছত তাৰ কাৰণে ডিম সিজাই পেলাই ডিমৰ মানে তৰকাৰী বনাই থৈ দিছো আৰু থুপ থুপীয়াকে বনাই থৈ দিছো। তাৰপিছত সি আহিলৈ পেলাই ৰাতি ভাত নাখালে ডিমটো উঠাই পেলাই খাই দিলে মইটো নোজানো ডিমটো খাইছে বুলি। তাৰপাছত মই তাত মই ভাবিছো কি সি তা আলু ভাজি দেখিলে ৰাতিপুৱা খং উঠে। বুট জিকাই পেলাই থৈ দিছো তাৰপিছত বুট জিকাই পেলাই থৈ দিছোঁই বুটখিনি ত ধুনীয়াক ঘূগুনি নিচিনাক অকণ বনাই দিম থৈ দিছোঁ। তাৰপাছত মই মানে সি ৰাতি ভাত নাখাওঁ বুলি ক'লে যে নাখালে মই বোলো সেয়া ডিমটকাৰীকে তাক গৰম কৰি পেলাই ৰুটিৰ লগত দি দিম বুলি ভাবিলোঁ তাৰপিছত মোৰ মানে। নবনালো মই চোৱাই নাই ডিমটো নাই বুলি ডিমটো থকা সৈতে সং উঠি ঠিল হয়, খুদা আলু টৰকাইখিনি আছে। তাৰপিছত আৰু মই হেৰি কৰিলো। আকৌ এটাক আকৌ হেৰি মাতি মাটি দালি খাব লাগে। কালি মাত দালি খাম বুলি ভাবিলো মাত দালি খিনি ন গোটা। তাৰপিছত মানে অকমান গৰম কৰি মিক্সিত মাৰি পেলাই মই তেনেকে ভিজাই থৈ পেলাই বনাওঁ। বনাবলৈ কালিতো দিনটো লাইনে নাই। তাৰছত মচুৰডাইলকে বহাই দিলো। তাৰপাছত আকৌ লগে লগে লাই আহোতে ৰাতি সেয়া হেৰি কৰি পেলাই থৈ দিছো মিক্সিত মাৰি পেলাই। তাৰপিছত ভিজাই পেলাই ৰাতিপুৱা এটাই খাওঁ খাওঁকে আছে যে আলু ফালি দি পেলাই তাতে বনাই কুকাৰে পাই। এবাৰ চিটি মৰাৰ পিছত কুকাৰ তুমি পিছৰবাৰ মন নকৰে। প্ৰথমবাৰ মানে উ দালিত মই চাৰিটা চিটি মাৰিলো। মাৰি দালিখিনি তেল দি, আকৌ ভাত বহাই দিলোঁ। ভাততো দুটা চিটি আকৌ বুটখিনি সিজাই পেলাই আকৌ বনাবলৈহে তাৰপাছত মই চোৱাই নাই। তাৰপাছত আৰু মই ল'ৰা আলু তৰকাৰীখনকে গৰম কৰি দিওঁ দে। গৰম কৰি আছো ঢালি দিছো কেৰাহিত দিমতটো নাই। চ হ'ল এতিয়া বুটৰ তৰকাৰী বনাও নে মই কি কৰো। এয়াকে খাব দে বুলি থৈ দিলো। তাৰ পিছত ৰুটিৰ লগত দি দিলো। তাৰপাছত কৈছে ৰাতিৰে তটকাৰী নহয় নে? মই কৈছো অ, নাখাও বোলে। খা মই খালি পেটা যাম বুলে। মই কৈছো ডমৰই আমলেট এটা বনাই দিওঁ নহ'লে পিয়াজ এটা দি ভাজি দিও দিম এটা খাই যা, নাই নাখায় যি ৰাগ একেবাৰে। সেইকাৰণে খং উঠি গৈছে, ইনকাম কৰিবলৈ দিব নোৱাৰে আৰু ঘৰৰ ওপৰত একেবাৰে
আমাৰ সেই কালিহে বহি থাকোতে, বহি থাকোতে দেখা নাই। বহি থাকোতে ৰুটি খাম বুলি খামেই একেবাৰে সে আকৌ কি কৰিছো বনাই দিলো। দেই, তাৰছত বা-বা- হেৰি বাপেকৰ লগত গৈ পেলাই যেনিবা আহিল গৈ। দেছে-চেছ চাই আহি পেলাই, তাৰপিছতে মোক ক'লে হ'ল মই কৈছো ৰ ধুনা চাকি দি লৈ পেলাই মই বনাই আছো। তাৰ পিছত বনাইছো, বনাও তাত হেৰি ডিমৰ আমলেটটো বনালো। তাতো আকৌ এনেকে সুতু-মুতুকো বনাই দিব লাগে।
আহ।
মানে বাপেকতো একেলগে দুইটা গুঠি পেলালো গুঠি পাননে অকনমান পিয়াজ নাছিলে অকমান আছিলে কম হ'ল।
অ।
সেইটো আপত্তি নহয়। মোৰ ভাগত পিয়াজেই নাহিল। মই হব খাবলৈ পাইছ নহয় জলকীয়া চলকীয়া কুটি দিছো শুই গল এই বোলে এফালৰ পৰা আহি যে বোলো বনাই দিছোঁ
সিহঁতে যে ইনকাম কৰি যে ঘৰত যেন টকাখিনি দিছে একে তেনেকুৱা দেখুৱাই।
এতিয়া মো বা মই। এতিয়া মই একে মাথাটো এতিয়া গৰম হৈ গ'ল। মই কৈছো মই বোলো ক'বালৈ গুচি যাম নহলে কবাত কামত সোমাই যাম বোলো। তহঁতক যে মই ভা-ভাত বোলো খোৱাই দিম মই বোলো গম পাইছ? তহঁতক। খোৱাই দিম তহঁতক বোলো মই। মইতো কাম কৰিবলৈ মই যাম যামতো যামেই তোৰ ৰাতিপুৱা চাৰে আঠটাত ওলাই যাম। সন্ধিয়া আবেলি দুটাত সোমাম দুটা বজাতহে ভাত পাবি বোলো।
অ'।
তিনিটা-চাৰিটাত ভাল পাবি বোলো। তহঁতক বহি বহি বোলো ঘৰত বোলো ব-বা আ মুখৰ আগত দি-দিওঁতে দিওঁতে চব
আমাৰতো যি গৰম একেবাৰে মোৰ ওপৰত একেবাৰে। গৰম হ'লে নহ'ব নহয়, তই তো ইনকাম কৰি পেলাই দিয়া নাই, বাপেৰেহে ইনকাম কৰি আনিছে
ই আমাৰ এতিয়া, আমাৰ এতিয়া সেই ম-ম হেৰিয়াৰ সি ত' বোলো হেৰিয়াৰ ল'ৰাৰ খবৰেই নাই, মাকে যি দিয়ে তাকে খায়।
অ',
হাঁ?
অলপ অ', অ'। তাকেইটো অ', অ', তাৰ একোৱে নাই অ',
চা দিলে খালে
ভাত কেইটামানকে বাতিত, বাতিত সানি দিলে খালে।
অ', কালি সেই বিস্কুট চা মম খাই পেলাই সেই থা-থানলৈ গৈছে। আমাৰ আমাৰ তোক মেগী বনাই দিছো মেগীকন এচামুচে খালে এ, বেয়া হৈছে বোলে, না
তা পাছত আউ পুৰহি দিনাখন মাংস আনিলে মাংস বনালোঁ, তাৰছত আৰু ভাত হৈ গল মোৰ, তাৰপাছত মই বোলো ৰ' মোৰ এই কিবা হেৰিটো এপছটো কিবা এটা হৈছে মই হেৰিয়াক দেখ কৈ আনোগৈ বুলি গ'লো, গৈ পেলাই! ! ! ! ! ! ! ! ! ! পেলাইছোঁহে, তেনেকুৱাতে সি ফোন কৰিছে কৈছে বোলে হেৰি ভাত বনালি নিকি? মইছো অ', বনালো। মই বোলো তাৰ চাগে ভোক লাগিছে সেইকেণে সুধিছে। কৈছে মই ভাত নাখাওঁ তই ৰুটি দুটা বনাচোন। বনা ইতিয়াই বনা বোলে ইতিয়াই বনা। মই! ! ! ! ! ! ! ! ! ! পেলাইছিলোহে গৈ পেলাই। কথা পাতিবলৈও নেপালো। একে লগে লগে আহিছো আহিলৈ পেলাই ৰুটি কেইটা বনাইছো ৰাতি সেই এঘাৰটা বাৰটা বজাত ৰুটি খাইছেহি।
ন, মই দেখিছো নহয় তাক অহা, উ, উ।
তাৰপিছত ৰুটি খাইছে, তাকো দুটা খালে, এটা নাখালে পেলাই দিলে। খোৱা খিনি খাব নোখোৱা খিনি পেলাই সেঁচিব, এয়া কৰি থাকিব।
কেম্প আম বহুৰাপ অ', দিমাকে মোৰ আমাৰ উঠিলেতো এতিয়া আকৌ আছেই।
অ', আমা কামলৈ নগলেও সেয়া, পইচা ধান্দা। খালী পইচা লাগিব, চুলি কাটিবলৈ দিব লাগিব মই দাড়ি কাটিবলৈ দিব লাগিব মই, ৰিচাৰ্চ কৰিবলৈ দিব লাগিব মই। গাড়ী তেল ভৰাবলৈ দিব লাগিব মই, ডিউটিলৈ যাবল দিব লাগিব মই, চব ময়েই দিব লাগে। তই মোক কেইটকা ইনকাম কৰিপেলাই আনি দিছহি? দেহি ঘৰত আনি পেলাই টকা থহি আনি পেলাই।
মই সেইকাৰণে কালি কৈছো, মইচো বোলো মই কাম কৰিমগৈ বোলো। মই তহঁতক যোগাৰ ধৰি থাকিবলৈ নোৱাৰো গৰমত।
মই অহা বছৰ মানে মই সোমাবও পাৰো কামত। এইবছৰ মানে এই আমাৰ ছোৱালীজনী মানে গাত লেঠা আছে যে, তাই মানে লেঠাটো হেৰিত কৰি লও, মই অহা বছৰ সোমাই লম। আমাৰ ভন্টি সোমাইছে নহয় সেই তেনেকৈ ময়ো সোমাই ল'ম। এই বছৰটো থাকোঁ আৰু। এনেক বহি থাকি লাভ নাই। এ বেলেগত পেলাই। হাঁহি ফূৰ্তি কৰি কাম-বন কৰি মেলি থ-থকাই ভাল। বেলেগক
আমি এতিয়া ঘৰত থাকি পেলাই আমাৰ মাথা পোৱালিয়ে বেয়া কৰিছে।
পোৱালিয়েটো বেয়া কৰিছে আকৌ কলোকৈ যাব নোৱাৰো শান্তি নাই পোৱালি পৰা।
এতিয়া কালি গৈছ মন্দিৰলৈ কালি গৈছো, মই উঠিছো সোনকালে মোক কাম বন চব হৈ গ'ল, হৈ গ'ল তাৰ তাৰপিছত মই গা পা ধুই তেনেকুৱাঁতে উঠিলে। উঠি পেলাই মোক কৈছে মেগী বনাই দে মেগী বনাই দিলো। এইফালে গেছটো ৰাতি খতম হ'ল মই ৰাতি ভাতেই নেখালো।
অ'।
বাপেকটো নাই বাপেক হেই লগৰ এটাৰ লগত গৈছিলে ফুৰিবলৈ।
অ', অ', দেখিছো মই যোৱা।
আহোঁতে সেই দেৰি হৈছে, এ দুটাত পাইছেহি, তাৰ পাছত সিদিনাখনতো গেছটো শুই থাকিলে, তাৰপিছত মই ৰাতি ভাত নাখালো আৰু, তাৰপিছত তাক আৰু সেই খুুৰীয়েকহঁতৰ ঘৰৰ পৰাই ভাত কেইটামান আনিবলৈ দিলো, খালে। তাৰপাছতে মইতো কালি নোখোৱাকৈয় ৰাতি নাখালো, দিনতো সেয়া মন্দিৰলৈ গুচি গলো। মন্দিৰত খালি খিচিৰিকণহে খাইছোঁ আৰু, তাকে কৈছোঁ তঁহুতে ঘৰত খাই ৰাতিও খাইছোঁ, দিনতো খাইছোঁ খাই ইমান ভোক নে বোলো, হা, আমিতো নোখোৱাক আছো ৰাতি নাই কোৱা ইয়াত
আকৌ ঘূৰি ঘূৰি যোৰ পৰাই ঘূৰি ঘূৰি নাহক, সিহঁতে আহি পেলাই ঘৰতে খায়হি।
উম।
এতিয়া ডাঙৰ হৈছো পঢ়া শুনা নোৱাৰিলি, এয়া পঢ়া শুনা নোৱাৰিলি, ডাঙৰ হৈছো কাম কাম কৰ পইচা ঘৰত। পইচাবিলাক উৰুৱাব নালাগে নহয়।
আমাৰ পোৱালি, আমাৰ পোৱালীয়ে বুজিয়ে নাপায় কিছুমান কথ
অকণো বুজি নাপায়।
কি কবি এইবিলাক
আপত্তি মানে খোৱায়ে আপত্তি, খোৱাই আপত্তি।
অ'।
খোৱাক লৈ আপত্তি মানে।
অ'। তাকেইতো অ', এই এইবিলাক পোৱালিৰ কথা কি কবি আৰু। মাথা বিলাক বেয়া কৰিছে।
তাৰপিছত বাপেকে কৈছে, হ'ব দে বনাই দিছে তই খা আৰু। পেটলৈহে যাব।
আমাৰতো বাপেকেতো কথা ক'বই নোৱাৰে।
বাপেকে যেতিয়া কলে তেতিয়া মনে মনে থাকিলে।
এতিয়া যি পাইছো খাব লাগে, পেটৰ ভোকতো যাবহে লাগে, আমিনো কেনেকে কষ্ট কৰি পেলাই জিতি খাই দিওঁ। সিহঁতকে ভালকে অ' এতিয়া আমাৰ বিশ্বাস কৰিবি আমাৰ ল'ৰাৰ কাৰণে মই ডিম, চানা, মেগী সেয়া মই আনি ষ্টকত থৈয়ে দিওঁ। বিচাৰিলেই পোৱাকে, সেইটো বিচাৰিলেই লাগিব একেবাৰে ধৈৰ্যই নাই।
উম, উম, কালি মই হি আহা নাই আহিয়ে কি একেবাৰে মোক ভোক লাগিছে, ভোক লাগিছে। হে সেই বনাই দি ত'ত দিওঁতেহে।
অহ'
আকৌ বাপেকেও সেই দুপৰীয়া ভাত কেইটামান খালে সুুৰিয়েকে বনাইছিলে। খুৰিয়েকে ইমান মানে ভালকৈ বনাব মানে হেৰিকৈ বনাব নোৱাৰে ন।
ইমানকে অ' সিহঁতৰ মচলা চচলা ইমান নাঢালে যে
অ' সেই মানে কাহীতে ভাত। ভাত আছে, ভাজিও আছে আহি পেলাই মন্দিৰৰ পৰা আহি দেখিছো মই চো ভাত নাখালে নেকি আপুনি কৈছে কেইটামান খালো আৰু যিহে ভাত বনাই সি খাবি।
এ নাজানে বনাবলৈ।
অ তাৰপিছত আকৌ মোক কৈছে কিবা এটা বনাই দে নহ'লে খাওঁ, মই কৈছো ৰুটি বনাম ৰ ৰুটিকে খাবি।
উম। বাপেকে আৰু